হেল্ল' অ মোৰ ভইচ টো আহিছে নে
অ আহিছে মোৰ ভইচ আহিছে
অ অ
উম
অ এনে আছো
অ ভাত চাত খালা
অ অ খালো তুমি
উম খালো ভাষা
অ বাকী নৰ্মেল এানে ইমান ভাল নহয় গৰমৰ কাৰণে তোমাৰ
সেইটোতো হয় গৰমৰ কাৰণে মোৰো ভাল নহয় খবৰটো গৰম বহুত দিছে আজি উম সেইটয়ে
নক ৰ কলেজ চলেজটো খতম নে এতিও চলি আছে তোমালোকৰ ডিগ্ৰী টো এক্ দিা এতিয়া কি কৰিবা ডিগ্ৰী এক্জাম খতম নে
নাই আমাৰ ডিগ্ৰী খতম হোৱা নাই মইতো এতিয়া ফিফথ মিষ্টাৰ ন ফিফ চেমিষ্টাৰ পাইছো তোমাৰ তোমাৰ ডিগ্ৰী খতম ন
অ মইতো বহুত আগতে খতম হৈছো চাগে তুমি এতিয়া ইণ্টাৰ্শিপ চলি আছা তোমাৰালোকৰ
অ অ আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে এতিয়া তোমালোকৰ ঘৰত সকলোৱে কেনেকা আছে?
ঠিকে ভালে আছে তোমাৰ?
মোৰো ভালে আছে, ঠিকে আছে।
উম, বাকী কি কৰিবা বুলি ভাবিলে এতিয়া, ইণ্টাৰ্নশ্বিপ চিণ্টাৰ্নশ্বিপ চব খতমেই? ফটো দিয়া ইন্টাৰ্শ্বিপ হ'ব আৰু বাহিৰত ল আৰু সদায় সদায় কলেজ আহা জোৱা কৰিব লাগিব। কিবা এটা কৰ
সেইটোতো হয়ে। ইণ্টাৰ্ণশ্বিপত যি গৰম দিয়ে গৰমতে ওলাব লাগে, ওলাই কেনে আকৌ আহি মোৰ টাইমিং আকৌ গৰমত ওলাই আহিব লাগে, আৰ্টছ আমাক, কম্পিউটাৰ লেবত কৰায় কম্পিউটাৰ লেবত কৰায়।
কমাৰ্চৰ ৰুমতে আছে ৰুমৰ ফালে আছেচোন তেতিয়াহলে।
অ', তোমালোকৰ ফালে সেইটোতো কমাৰ্চ ডিপাৰ্টমেন্ট হয় ন?
অ', মানে তাতে আছে মানে তোমালোকৰ হেৰিটো তাতে আছে। ওপৰতে আছে জানামতে মই
মই ইণ্টাৰ্নশ্বিপ লৈছো তাতে বহুত মানে কমাৰ্চৰে আছে ইস্তূদেন্ট। আধা আধি ষ্টুদেণ্ট আৰ্টছৰ ইমান নাই।
অ', সেইটো বিছয় তুমি যি দি, তুমি চাগে আই থিং আমাৰ কমাৰ্চৰ সেইটো লৈছা চাগে সেইটো আনে চাগে।
অ', অফিচ মেনেজমেণ্ট লৈছো ন' কমাৰ্চৰে হয় সেইটোতে পৰে।
উম, উম, ঠিকেই বাকী আৰু ভাতটো যে খালা যে তুমি বনাইছা নে এ আন্টিয়ে বনাইছা?
আম্মাই বনাইছে।
কিয় তুমি নাজানা?
মই মানে ইমান নাজানো মাংসটো বনাব জানো আ, চিকেনটো বনাব জানো আ ৰুটি এনেকা টাইপৰ বনাব জানো মানে হাল্কা ফুল্কা বনাব জানো অলপ। মানে এতিয়ালৈকে ভাল কে শিকা নাই মই, মানে নবনাও নহয় ঘৰত আম্মাই বনাই। তুমি পাৰা নেকি বনাব কিবা?
মই মাংস জানো মাছ জানো আৰু সবজি তবজি আৰু ভাত চাত জানো।
বাহ বনোৱা নে কেতিয়াবা কেতিয়াবা?
অ', মা বেমাৰ হলে মইয়ে বনাওঁ।
অ',
বাকী তুমি
মাছটো এনে, মই মইটো চিকেন খাই ভাল পাওঁ।
আচ্ছা
মাছটো কেনেকা কৰি বনোৱা, মাছটো মই নাজানো মানে কেনেকা কৰি বনাই।
মাছটো মানে বিলাহী দি বনাওঁ মই
অ',
অ', আৰু তুমি মাংস কেহেদি বনোৱা পিছা?
মই মাংস
অ',
আ, মই ফাৰ্ষ্টতে কি কৰোঁ পিঁয়াজ বিয়াজ চব কাটি লওঁ কাটি কিনে তাৰ পিছত আৰু টামাটাৰটো পেষ্ট কৰো মই মিক্সাৰত।
পে'ষ্ট কৰি পিছত আদা ৰহুণো পেষ্ট কৰোঁ, অলপ মেৰ্চি পে'ষ্ট কৰোঁ, দেন ফ্ৰাই কৰোঁ ফ্ৰাই কৰি তাৰপিছত মাংসটো দিও এনেকা কৰি চামুচেৰে লৰাই কেনে তাৰ পিছত পানী অলপ দি মচলা চচলা যি আছে সব দি কেনে নিমখ চিমখ দি কেনে ঢাকি থৈ দিওঁ আধা ঘণ্টা মান থাকি দিব তাৰপিছত হৈ যায় মোৰ মাংস
উম, টেষ্টি হয় চাগে তোমাৰ বনালে।
এনেতো টেষ্টিয়ে কয় আম বনালে মই টেষ্টি হৈছে বুলিয়ে কয়।
খোৱাবা কেতিয়াবা আমাৰ ওচৰত।
উম, হ'ব দিয়া খুৱাম। তুমিও খোৱাবা মাছতো বনাব পাৰা, মই মাছ বনাব নোৱাৰোঁ নহয়। কি মাছ ফ্ৰাই কৰি লোৱা নেকি নে এনেই বইল টাইপৰ।
ডাইৰেক্ট দিম, মইতো বেছিভাগদি আমিতো ঘৰত কচ মাছ বেছি খাও।
অ'।
কচমাছ হলে মানে ইমান একো ফ্ৰাই চ্ৰাই কৰিব নোলাগে ডাইৰেক্ট দি দিলে হয় তেতিয়া বেছি টেষ্টি হয়। তেল মেল উম। মানে যেতিয়া তেল চুবলে ভালকৈ থাকে।
টো নচলে মানে নাখায় আমাৰ কচ মাছ।
অ', জানোঁ তো চৰ্বি বহুত ন ত, বহুতৰ কাৰণে ভাল নহয় এইটো মাছটো।
অ', অ।
বহু কিছুমানে খায় কিছুমানে মানে মই মানে তেল থকা বস্তু বহুত ভাল পোৱা খ হয় ত ধ অলপ পচ মাছটো বেছি খাওঁ বাকী মাছৰ তোুলোৱা নাত
এনে তুমি কোনটো বেছি ভাল পোৱা মাংস মাছ কোনটো
মইতো মাছ অলটাইম মাছ মই মই মাছ অ মই মাছ খাই বহুত ভাল পাওঁ
মই কিন্তু মাংসই যিমানে মাংস খাজ হয় মাংসই ভাল পাওঁ বৰ নহয় মানাৰ
উম আৰু বাকী আৰু কি কি খোৱা আৰু মাছ মাংস আৰু কি কি খোৱা আৰু চবজি তবজি আৰু ফল মূলো খোৱা না
ফ্ৰুটছৰ ভিতৰত মই ক'ব গ'লে আমটো খাওঁ আৰু এনে নৰ্মেলি আংগুৰ এনেকা লিচি লটকন এনেককা টাইপৰ মানে লেটেকু সেনেকা টাইপৰ চাওঁ তুমি কি খোৱা তুমি কি খোৱা
ছো মইতো পছ মাছ মাছ খাওঁ তাৰপিছতছ হেলত মাছ তাৰপিছত মই ফল মূল শাক আৰু সেউজীয়া শাক পাচলি যেনেককা তিঁহ গাজৰ বিলাহী বিট এইবোৰ বহুত খাওঁ চালাড হিচাপে খাওঁ এইবোৰ লগতে আৰু শাক পাচলি যে আছে পালেং দাইবোৰ বইল খাওঁ আৰু ফল মূল যে আছে ফল মূল ফল মূলো মই বহুত খাওঁ
খালে খালে মইতটো চেলাড ইমান বেয়া পাও শাক পাচ চ মোৰ কম মানে ভাল নালাগে মোৰ চেলে তথাপো আম্মাই খোৱাই দিওঁ চব খালে ভাল এনে তুমি খোৱা ভালেই হয় কিন্তু মই খাবই নোৱাৰো চেলডটো
আচ্ছা পিছে আৰু নেমু পানী এইবোৰ খোৱা নে নেমু পানী আৰু জুচ চুচ ফট জুচ
ভাল পাওঁ মই বনাইো ভাল পাওঁ খাইও ভাল পাওঁ
কি কোৱা
উম মই এটা গিলাছত এটা ৰিম বুলি খাওঁ ভ পা এটা গ্লাছত এটা লেমু লৈ চেনি এনেকা কৰি নিমখ চিমখ হে কৰি ঘুলাই কেনে পিছত খাওঁ টেষ্টি লাগে আম
উ কুহিয়াৰ ৰ খোৱা নেকি
কি খাও কুঁহিয়াৰ ৰস নাই কুঁহিয়াৰ ৰসটো অলপ বেয়া পাম মই
চিয় কুইহাৰৰ ৰোগটো বহুত ভাল হয় এই
সেইটো অঁ অঁ অঁ সেইটোতো হয়েই কুঁহিয়াৰ ৰসটো ভাল হয় ময়ো গম পাওঁ
এই গৰমৰ কাৰণে নহয় কুঁহিয়াৰ ৰসটো বহুত ভাল, মানে শৰীৰটোৰ পৰা একদম ভাবিলা তুমি একদম গৰমত আছা একদম থাকিব নোৱাৰা ঘামি গ'লা, এতিয়া যদি কুঁহিয়াৰৰ ৰস সটো খাই দিয়া পুৰা আমাৰ ঠাণ্ডা হৈ যায় শৰীৰটো পেট চেট পুৰা শৰীৰ চৰীৰ পুৰা ঠাণ্ডা কৰি দিয়ে। মইতো মানে কুঁহিয়াৰ ৰস আজিকালি বহুত খোৱা আৰম্ভ কৰিছো এই গৰমত থাকিব নোৱাৰো যে।
উম, উম খালেতো ভালেই, খাব লাগে কুহিয়াৰটো। কিন্তু মই খাব নোৱাৰো ন সেইটোৱে।
সেটো বেলেগ কথা খাবা কুঁহিয়াৰ ৰস খালে মানে বহুত মানে ভাল লাগি যাব।
অ'।
উস কি গৰম দি আছে অ'।
সেইটোতো হয়ে বহুত গৰম দি আছে। আৰু কি খাই ভাল পোৱা এনেই?
কি?
এনেই কি খাই ভাল পোৱা? ৰেষ্টুৰেণ্ট তত মানে এনেকা মানে কি খাই ভাল পোৱা বেছি?
ৰেষ্টুৰেন্টত মানে বহুত কম যাওঁ হয় মই মানে ক'বলৈ গ'লে বাহিৰা বস্তু বেছি নাখাও মই।
অ', অ' সেইটো হয় বাহিৰা বস্তু খাব নালাগে ঘৰৰ বস্তুুৱে বেছিকে খাব লাগে।
খাও মানে গেলে মানে কেতিয়াবা বেছি নহয় এনেই মানে ৰেষ্টুৰেণ্ট গ'লে মই চাওমিন চাওমিনে খাওঁ বেচি ভাগ।
আচ্ছা।
তুমি?
মই ম'ম'জ এসোপা খাওঁ ম'ম'জ বাৰ্গাৰ নহ'লে ম'ম'জ খাওঁ।
আৰু ফ্ৰাইড ৰাইচ এইবোৰ নোখোৱা নেকি? ফ্ৰাইড ৰাইচ
ফ্ৰাইড ফ্ৰাইড ৰাইচ খাওঁ মানে কম কৰি খাওঁ আৰু কি। চব খাওঁ সেইটো অ', অ' কিন্তু ক'ম খাওঁ। উম, উম।
সেইটোও হয় কাল মই মানে মোৰ পৰহি মই পৰহি নহয় হ'লে চাৰি পাঁচ দিন নাই একো সপ্তাহতে গ'লো অলপ ৰেষ্টুৰেণ্টত গৈছো। ম'ম' ফ্ৰাইড ৰাইচ চিকেন টিক্কা, বহুত বস্তু খালো আমি লগৰ কেইজনে গৈছিলো সকলোৱে মিলাই খাইছো। ভাল লাগিছিল।
মিঠা খাই পা মিঠাত কি খাই ভাল পোৱা?
মই মিঠাত মিঠাই যে বগা বগা মিঠাইতে যে আছে ৰসগোল্লা
অ' ৰসমলাই বুলি কয় সেইটো নেকি?
ৰসগোল্লা কয় ৰসগোল্লা।
অ' হোৱাইট হোৱাইট যে থাকে সেইটো?
সেইটোক ৰসগোল্লা কয়, সেইটো বহুত খওঁ মই। বিয়া য়া বা কিবা পাৰ্টি চাৰ্টি হ'লে সেইটো বহুত খাওঁ। পাছত আৰু দৈ বহুত খাওঁ। দৈ-
মই কিন্তু দৈ আৰু ৰসগোল্লাটো অলপ বেয়া পাওঁ গুড়ো বেয়া পাওঁ মই। মই ভাল ভাল বস্তু সোপা বেয়া পাওঁ।
মই এইবোৰ বহুত ভাল পাওঁ, তুমি মানে কি ক'লা মিঠাইটো মানে বেছি ভাল পোৱা?
ক'লা মিঠাই অ' সেইটো ভাল পাওঁ মই ক'লা মিঠাই।
মই ইমান ভাল নাপাওঁ সেইটো খাই। মানে উপায় নাথাকিলে সেইটো খাই দিও। ৰ্নমেলি মইটো সেইটোয়ে ৰসগোল্লা দহি এইবিলাক বেছি খাওঁ। অ' মাজে মাজে
পায়সটো মিঠাৰ ৰজা বুলি কয় ন!
কি হক?
মিঠাৰ ৰজা বুলি কয় পায়সক।
নাই মইতো গ'ম পোৱা নাই, পায়সক মইতো এইটো কম গুুৰ চব ৰগোল্লাৰ ই নিচিনা বস্তু
অ'।
খাই চাবা খাই একবাৰ ভালকে চাবা কেতিয়াবা বহুত ভাল লাগিব। গৰম দিনতো আৰু দৈ খালে আৰু ভাল।
ত' আগতে মই ইমান দৈটো খোৱা নাছিল মানে বেয়াই পাইছিলো একদম কিন্তু আম্মাই অলপ খাই খাই ভাৱ মই এতিয়া খাওঁ দৈটো দৈটো অম ভাল নালাগে মানে খাও আৰু সেনেকা মানে ভাল ন ঠাণ্ডা গৰম দিনত দ এইটো খালে বহুত ভাল হয়। পেটৰ কাৰণে পেটটোঠান মিঠাটো।
অ' কিমান পতি হ'ব পৰা।
মই মই আধ মান আধা বাতি মান সমানখিনি খাব পাৰো।
ইমান কম।
অ' মই নোৱাৰো তই মানে অলপ বেয়া পাও, সেইকাৰণে।
মই তোমাৰ একদম অপজিত। মই একদম একদিন পাপাই আমাৰ পাঁচশ টকাৰ পৰা এক হোজাৰ টকাত দৈ আনিছিল। ৰাতি আনিছো ৰাতিপুৱা গাই।
বা ইমান খোৱা নেকি ভালে খালেতো ভালে, দৈ খালে বহুত ভাল।
কছি নহয় মই দৈ মিঠাইবোৰ বহুত ভাল পাওঁ বহুত ভাল পাওঁ খাই। আৰু দৌটো মানে মই মানে সৰুৰ পৰা মানে নাজানো কি বা সৰু পৰা মই খাই থাক খাই ভাল পাওঁ। দৈইটো মানে দৈটো মোৰ ওচৰত যদি থাকে বা শেষ কৰি দিওঁ।
সেইটোতো ভালেই দৰিটো খালে বহুত ভাল হয়।
উম, সেইটোয়ে টো দৈ টো আজিকালি বহুত খোৱা চাত কৰি দিলো আৰু ভাল তুমিও খোৱা কৈছ খাবা দৈ হা তোমাৰ পেটৰ কাৰণেও ভাল শৰীৰৰ কাৰণেও দৈতটো বহুত ভাল হয়।
চাম মই চেষ্টা কৰি মইতো খাওঁৱে এনে চেষ্টা কৰি খাওঁ। লাহে লাহে ধৰিবা অলপ ভাল লগা হৈছে দৈটো মোৰ। মানে আগতকৈ আগতে যেনেকা কৰি বেয়া পাইছিলো ন দৈটো মই
এতিয়া মানে অলপ শেষ হৈছে মই খাওঁ এতিয়া অলপ অলপ।
সই এইটো কৰ দৈইটো খোৱা স্টাট কৰি দিয়া ভাল লাগিব তোমাৰ অ' তমু ফমুচ তৰমুচটো বহুত খাব আৰু তুমি
অ'। মই তৰমুজ খাও মানে এনে সেইটো কৰি নাখাও জুচ বনাই খাওঁ।
মই তৰমোজ যায় নাই আৰু উপায় নাই শেষ কৰি দিম। মই সেণেকুৱা।
অ' মানে তৰমুজ বহুত ভাল পোৱা।
অ', অ' সেনে আমি বহুত ভাল এইবোৰ ফল মূল।
ফল মূল মানে কেনে বেছি চবত চাই কোনটো ভাল পোৱাওঁ ফল মূল।
মইতো সেইয় ফল মূলৰ ভিতৰত আম। তাৰপিছত আহিল আম তাৰপিছত আপেল। ফল মূল ফল মূল চব ভাল পাওঁ চব ফল ভাল হয় ফল মূলত মই কোনো একো মানে এটা কল ফল আছে সেইটোল ফল ম